চিনি পাইছা নাই ভালে নে খবৰ?
অ ভাল-ভাল ভাল-ভাল হয়-হয়
অ চিনি পাইছো দিয়া, ভাল ভাল। তাকেই ভালে আছা?
অ, মই ভাবিলো কিবা
অ তাকে।
তোমাৰ অ বানপানীৰ কাৰণে কিবা কথা অলপ সুধো নেকি বুলি
অ তাকে বানপানী আলোচনা বোলো তাকে ভালে ভাবিছা। তাকে ঠিকেই ভাবিছা। বানপানীৰ সমস্যাটো জানাই আমাৰ কিমান গুৰুত্বপূৰ্ণ। এটাক বহুত গুৰুত্বপূৰ্ণ অধ্যায় পৰিছে আমাৰ কাৰণে বানপানী।
উম।
এ তোমালোকৰ অঞ্চলতো হয় চাগে ন বানপানী?
বানপানী হয় বানপানীৰ প্ৰভাৱটো পাইছো আমিও। আমাৰ তাত কিন্তু! তোমাৰ আমাৰ-আমাৰ জেগাখন তোমাৰ অলপ ওখ জেগাত পৰে।
ওখ জেগাত অ! হয় -হয় হয়, হয়, হয়
ইমান বেছি প্ৰভাৱ নাপাওঁ কিন্তু যোনখন আ মানে যোন যোন জেগাখন তোমাৰ ঠেক। ঠাই থাকে ন অলপ অ তলীয়া তলীয়া জেগা থাকে তাতে কিন্তু অলপমান খেতি বতৰ, খেতি বতৰ কৰিবলৈ অসুবিধা। অসুবিধাৰ সৃষ্টি হয়।
হয়- হয় তাকে ঠিকে কৈছা, মানে খেতিৰ কাৰণে আজিকালি বহুত মানে ক্ষতি হৈ পৰিছে খেতিয়ক বৰ বৰ ব খেতি হৈ পৰিছে। আমাৰ আজিকালি হয় হয় হয় কওক কোৱাচোন? হয়। হয়।
আৰু বেছি বেছি কিবা কিবি এ বানপানীয়ে তোমাৰ যোন দৰিদ্ৰ দৰিদ্ৰ গ মানে তোমাৰ এই পৰিয়াল বিলাক থাকে আমাৰ উম ডেইেলি কাম কৰি কিনে বাৰু নিজৰ ঘৰখন চলাই ই মানে সিহঁতৰ কাৰণে বেছিকে প্ৰব্লেম অলপ মানে প্ৰভাৱ পাইছে টো
হয় হয় তেওঁলোকৰ বাবেও মানে বহুত মানে সমস্যাৰ সৃষ্টি হয় যিহেতু বানপানী তেওঁলোকৰ হয় হয় হয় তাকে বানপানী মানে যদি হৈ যায় সিহঁতৰ কাৰণে মানে বহুত মানে সমস্যাৰ সৃষ্টি হ'ব লগা হয় তেওঁলোকৰ বাবে মানে সকলো বিনাশ হৈ যায়।
উম উম আমাৰ তাত আমাৰ তাত এইবাৰ বানপানী আহিছিল ত' ৰা্চ টা স খেতি পথাৰৰ পৰা ডুবি গৈছিল তো স্কুলবিলাকো তোমাৰ আমাৰ চৰকাৰে সাত দিন মান বন্ধই দিছিল। আমাৰ তাতে অ কিয়নো তোমাৰ অ স্কুলৰ বাচ্ছা বিলাকৰ প্ৰব্লেম হয় ন পানী পানীটো বেছি হৈ গৈছে
বেছি হৈ গৈছে বেছি হৈ গৈছে তাকে অ হয় হয় হয় ঠিকেই এনে তোমাৰ কেতিয়াবা বানপানীৰ মানে কেতিয়াবা কিবা পৰামৰ্শ দিব খোজা নাই মানে এনেই চৰকাৰলৈ
চৰকাৰলৈ পৰামৰ্শ অ পৰামৰ্শ দিব খোজো কিয়নো তুমি তোমাৰ এহ হুম বানপানীৰ বানপানীৰ বানপানীৰ বাবে বিশেষ তোমাৰ এই চৰকাৰেও অলপমান কাম কাজ কৰাটো অতি গুৰুত্বপূৰ্ণ হয় অ কিয়নো বানপানী দি অকল স্কুল বন্ধ। ৰাস্তা ঘাট বন্ধ এইটোয়ে নহয় মানুহ বেমাৰো বেছিকে হয়। ডায়েৰিয়া হওক, জ্বৰ হওঁক ভাইৰাছ বিলাক এইবিলাক। অলপ বছি।
ভাইৰাছ, হয় হয় হয় চিকিৎসালয়ত চিকিৎসক বহুত ক্ষতি হয়। আৰু সৰু ল'ৰা ছোৱালী। লীবোৰো বহুত মানে সন্মুখীন হয় খেতিৰ সন্মুখীন হয়। স্কুল কলেজো বন্ধ হৈ পৰে। ৰাস্তা ঘাটো বন্ধ হৈ পৰে। তাকে। এনেই আমাৰ, গুৱাহাটীৰ বানপানীৰ বিষয়ে কি ক'ব খোজা।
চোৱা, গুৱাহাটীৰ বানখান বানপানীৰ আহ তোমাৰ মেইন অ। মেইন সৃষ্টিটো হৈছে তোমাৰ এই যোনখন আমাৰ বৰষ। বৰষুণ, আগত কিন্তু এনেকুৱা বৰষুণ। আমি। দেখা পোৱা নাই। দেখা পোৱা নাছিলো যে। তিয়া যে মানে এনেকুৱা। মানে, এতিয়া সৃষ্টি হৈ আছে। পানীটো বুজিছে এইটো মানে। এইটো কি হয় তোমাৰ, কেতিয়াবা অত্যাধিক বেছি। ঠিকেই বৰষুণ। বৰষুণৰ সৃষ্টি হয় ত' এইটো কাৰণে মানে ব আমাৰ। গুৱাহাটীত সৃষ্টি হোৱা বানপানীতটো মেইন হ'ল, তোমাৰ এই আমাৰ। আহ নলাবিলাকত নল বিলাক অলপ আৱৰ্জনাবোৰ মানুহে যতে ত'তে। পেলাই দিয়ে, ত এইটো কাৰণে অলপমান। চৰকাৰে ইয়াৰ কাৰণে অলপমান ভাৱাতো। জৰুৰী।
অ, ঠিকেই কথা উল্লেখ কৰিছা। যিহেতু মানে আমাৰ গুৱাহাটী মানে। অকল মানুহখিনি অকল নিজৰটোৱে ভাৱি থাকে, নিজৰটো ভাৱি ফেলাই য'তে ত'তে আৱৰ্জনাবোৰ পেলাই নলা ঘাট বিলাক যদি। পৰিষ্কাৰ নহয় তেনেহলে সদায় বানপানীৰ সৃষ্টিহয়। হয় হয়।
আৰু ইয়াতকেও ডাঙৰ কথা কি মানে সদায় চৰকাৰ চৰকাৰেই মানে বানপানী ৰ ৰোধ কৰা অ মানে পৰিকল্পনাবোৰ চলোৱাতো এইটো এটা কথা কিন্তু ব চৰকাৰ কৈ বেছি আমি নিজে মানে জনসাধাৰণ ৰাইজ বিলাকৰ বিলাক মানে অলপমান ই কৰাটো ভাল আমি নিজে যদি আৱৰ্জানাবিলাক অ ', নলা নকলত যদি নেপেলাও তেতিয়াহলে এইবোৰ এইবোৰ মানে সমস্যাৰ সৃষ্টি নহয়। এতিয়া মই এতিয়া মই আহ ', তোমাৰ অ ', কামৰ পৰা যেতিয়া ঘৰলৈ মানে উভতি আহি আছিলো এদিন আজি পৰা সাত দিন মানে আগত মই তাতে মাছ ল'বলৈ এজন এখন মাছৰ দোকানত গ'লো।
মাছৰ দোকান হয় -হয়
কত গলো যাওঁতে তোমাৰ তাতে দেখিলোও যে মই মাছতো দিলে মোৰ অ', কাটি কিনে ভালকে দিলে। দিয়াৰ পিছতেই তোমাৰ মাছৰ এ', মানে ই থাকে ন', তোমাৰ এই ম কি কই তোমাৰ ই আব জনবোৰ অ', - অ', ত এইবিলাক ই মানে কি কৰিলে এই মানে তোমাৰ বিপাৰীজনে যে এটা প্লাষ্টিকত সোমাই কিনে বান্ধি কিনে এই কাষৰ নলাটোত পেলাই দিলে। মই গ', মই আকৌ বাইকত উঠিছিলো মই গৈ কিনি আকৌ আহ', ঘূৰি আহি কিনে কলো অ', তেওঁক যে আপুনি কিয় এনেকে কৰিলে?
হয় ', ঠিকে কৈছা।
আপুনি মানে এজন বৃদ্ধ মানুহ যে অ ', বানপানী আহিলে আমি কিমান অসুবিধাৰ সন্মুখীন হব লাগে। ত', তেতিয়া কলো তেওঁ কৈ কিনে অ', মানে অ ৰাইজকো গৈ কিনে নিজে মানে অকলে একো কৰিব নোৱাৰি। কিন্তু য'ত য'ত দেখা পাওঁ সেনেকা জাগা আমি গৈ কি অকমান অঁ মানুহৰ মানুহৰ ভাৱ চৰ্চাটো মানে বদলাবলৈ চেষ্টা কৰো আৰু
নাই ঠিক কথা কৈছা তুমি তাকে আমি যদি সকলোৱে যদি সজাগ হৈ পেলাই যদি সকলোকে যোনে যোনে ভুল কৰি আছে আমি সকলোকে বুজাও এতিয়া মানে বান বানপানীৰ সমস্যাত ত অলপ হ'লেও হ্ৰাস পাব আৰু
অঁ হয় উম তেতিয়া আমি মানে তোমাৰ এই বা হে কি কয় তোমাৰ
হয় হয়
এই সমস্যাৰ পৰা আমি বাচি থাকি
বাচি থাকিব পাৰো যিহেতু আজিকালি উদাহৰণ পৰাই দিছে আমাৰ ৱায়াৰলেছ কিনি জানাই মই গুৱাহাটী ৱায়াৰলেছ অনিল নগৰ নবীন নগৰ ইফালে বহুত বানৰ সৃষ্টি হয় কিন্তু তাতেও দেখিবলৈ পোৱা যায় মানুহ আৱৰ্জনাবোৰ তাতে পেলাই
বহুত বেছি বহুত বেছিকো বেছিভাগ তোমাৰ এই প্লাষ্টিক প্লাষ্টিকৰ আৱৰ্জনাবোৰেই বানৰ সৃষ্টি কৰি কিয়নো এই তোমাৰ নলা আৱৰ্জনাবোৰ তাতে গৈ কিনে তোমাৰ নলাটো বন্ধ কৰি দিয়ে প্লাষ্টিকেইটাই এইটো কাৰণে অলপ অঁ
হয় তাকে অসমত বানপানী চলিয়ে থাকিব তাকে তুমি ভাবা নাই কেতিয়াবা হ্ৰাস হ্ৰাস পাব বুলি বানপানী
আগ পাব বুলি আশা আছে আমাৰ অসম চৰকাৰে অঁ হয় অসম চৰকাৰে ভাল সিদ্ধান্ত লব আৰু পৰিকল্পনাবোৰ চলাব বুলি আশা আছে। কিন্তু চৰকাৰৰ ওপৰত আমি নিৰ্ভৰ থাকিও থাকাটোও আমাৰ কাৰণে ভাল নহয়। কিয়নো আমি নিজে আমাৰ নিজৰ ভাৱনা ক- কাম কৰাৰ শক্তি কিয়নো আছে। ৰাইজবিলাকে যদি আমি নিজে - নিজে নি জে অ'- দিমাগেৰে কামটো কৰি - কৰি যাওঁ, তেতিয়া হ'লে এইবোৰ সমস্যাৰ নিজেই - নিজেই
অ' হয় - হয়। ঠিকেই কৈছা। ঠিক কথা কৈছা। যিহেতু বানপানীৰ সমস্যা তো আমি সকলোৱে গুৰুত্ব দিব লাগিব। তহতিফালে যদি, সকলো য মিলিফালে আমি যদি ৰাস্তা-ঘাটে আমি চফা কৰোঁ নলা চ ফা কৰোঁ। মা- মানুহ আহি থাকে কিছু মান। কিন্তু আমি যদি সকলোৱে মিলিফেলাই এটা বন্ধ বাৰত লৈ থলে, আমি সকলোৱে মিলিফেলে যদি অলপো যদি আৱৰ্জনাবোৰ চেষ্টা কৰোঁ মানে, মানে সেই কৰিবৰ কাৰণে
আৰু - আৰু - আৰু তোমাৰ মেইন কথাটো কি অ' বানপানী- বানপানী সমস্যা দি আমি অ'- নিজৰ প্ৰব্লেমৰ পৰাতো বাচি অ'- বাচিব পাৰিম। তাতকেও- তাতকেও ভাল টা মানে কি হয় জানা? আমাৰ অসম - অসম টো মানে এটা অ'- তোমাৰ অ' বাহিৰৰ মানুহৰ কাৰণে এটা মানে ভাল জেগা
হয় - হয় - হয়। হয়, ভাল।
কি হয় মানে, ইয়াতে ঘু- ফুৰিবলৈ অহা মানুহবিলাক কে যেতিয়া গম পাই যে অসমৰ বান পানীছ খেমশ মানে সমস্যা বহুত বেছিকে আছিল আগত। এতিয়া জনসাধাৰণে নি যে মিলিকেনে এই সমস্ সেইটো দূৰ কৰিলে, কিমান এটা
হয় - হয় - হয়, ভাল খবৰ হৈ পৰিব। অ'- অতি গৌৰৱৰ খবৰ হৈ পৰিব। আৰু যিহেত তো যেতিয়া বানপানীও থাকে, বাহিৰৰ মানুহবিলাকো ভাবে চাগে, ইমান আৱৰ্জনা থাকে অসমৰ মানুহৰ তাকে আমি যদি সকলোৱে মিলি ফালে যদি এনেকুৱা, ভাল সিদ্ধান্তত
দেখিছা সেইদিনা আ দু-দুই দুমাহ-দেৰমাহমান আগত এইজনী তোমাৰ সুস্থ মানুহে জনী, অ' বগাতু জনী জি, এছ- জি, এছ ৰোড নে কোনখিনি? এটাত নলাত পৰি কিনে যে মিত
অ' মৃত্যু সাবটি ল'লে তাকেই, বহুত মৰ্মান্তিক খবৰ এইটো। মানে বেয়া লাগে, এনেকুৱা খবৰ পাই পেলাই। কিন্তু কি কৰিবা? বানপানী মানে মৃত্যু মুখতো পেলাই আহিছে, আজিকালি মানুহক। তাকে বহুত ভয়ানক হৈ পৰিছে, আজিকালি বানপানীটো। আজিকালি বহুত সোনকালে বান পানী দেখাব-দেখিবলৈ
দুদিন-দুদিন যদি, অ' দুদিন-দুদিন যদি অ' বা মানে পানী ভালকৈ দিয়েই, বৰষুণ যদি ভালকৈ পাওঁ দুদিন তেতিয়াহ'লে আৰু ভাবিলে হ'ল যে বানপানী সৃষ্টি হ'ল।
বানপানীৰ সৃষ্টি হ'ব, তাকে আমি ভাবিছো। গাঁৱৰ অঞ্চলতো বহুত দিগদাৰ। নাৱৰে অহা-যোৱা কৰিব লগা হয় কেতিয়াবা-কেতিয়াবা, এনেকুৱা পৰিস্থিতি হৈ পৰে। তাকে ঘৰ-বাৰী সকলো ছিন্ন-ভিন্ন হৈ যায়।
উম।
কে সেয়ে আৰু, বানপানী সমস্যা চলি থাকিব। কিন্তু আমি, নিজে সজাগ হৈ সকলোৱে মিলি ফালে।
সকলোৱে মিলি পেলাই যদি আমি এ ভালকে বা চিন্তা চৰ
চিন্তা চ হয়, হয়। ঠিকে ভাবিছা। ঠিকে ভাবিছা, এতিয়া তুমি যিহেতু কলাই বৃদ্ধ মানুহজনক মানে মা গছৰ এই মানে প্লাষ্টিকটো মানে পেলাই-পেলাই, এনেকে ক'লা যিহেতু ভালকৈছা এইটো।
হম,
সকলোৱে এনেকোৱা মানে হে থাকিব লাগিব, সকলোৰে মনটো এনেকোৱা, এই তাকেই থিকে আজিৰ চৰ্চাটো বোলো অতি দীঘলীয়া হৈ পৰিল ভালে হ'ল ভাল লাগিল।
উম ভাল লাগিল উম নিশ্চয় আৰু আগতো আমি এনে কথা অ কথা কথাবোৰ কৈ মানে এই কৰি থাকো
ঠিকে বাৰু ঠিক আছে বাৰু ঠিক আছে ভালকে থাকিবা ধন্যবাদ অ